হেল্ল অ বক অ কি কৰিছে।
এ আছো দিয়া ঘৰ কাম কেইটা কৰিলো অ, ভালেই তোমাৰ।
মোৰো ভালেই কি কৰিছে এতিয়া।
এ কি কৰিছো মানে এ চোতালখনো সাৰিলো ঘৰ দুৱ কেইটাও সাৰিলো আৰু এ গৰমত থাকিব পৰা নাই। আজি ইমান একদম ৰ'দ দিছে। তেছে নহয়।
আকি গৰম মানে আজি গৰমটো মানে সহ্য
অ তাকে কৈছো আৰু এনেকে যদি আৰু দুমাহ এনেকে হলে মানুহবোৰ। কি হ'বগে। তাৰপিছত চাহ তাহ খালা।
নাই মই এতিয়া চাহ নাখাওঁ।
নুখোৱা?
অ মই মানে সেই এবাৰ- এবাৰে চাহ খাও। সেই মানে সন্ধিয়া চাৰে সাতটা মান বজাত।
অঁ।
তেতিয়াাই এবাৰ খাওঁ আৰু আৰু নাখাও চাহ। ৰাতিপুৱা নাখাওঁ নাখাওঁ।
ভালেই দিয়া।
চাহৰ প্ৰতি ইমান মানে হেৰিটো নাই এ চাহ আগতে নাখাওঁ। এ বিয়াৰ পিছতহে এতিয়া চাহ খোৱা হৈছোঁ।
অ' এইটো এটা নিচা, এইটো এটা নিচা ন। আৰু এই চাহ খালে খুব গৰম লাগে উম।
এই গৰম দালত মানে আৰু খাবলৈ মন নাযায়, নেমু পানী খিনিয়ে মানে বেচট আৰু
অ' আৰু পানী খাই খাই পেটটো উম। ভৰি থাকে, অ' ফুলিয়ে থাকে ভাত খাবলৈ মন নাযায়। এই নেমু পানী বনাই বনাই তাকে খাই আছোঁ।
অহ' ভাত কিহৰ সৈতে বনালে।
ভাত অ' ভাত মইয়ে বনালোঁ, হেৰি বনালোঁ। এয়াৰ দালি বনালোঁ। অ' কালি মাছ আছিলে, তাৰপিছতে মাছ মাছে, বিলাহীয়ে। তাৰপিছত, পটল ফ্ৰাই কৰিলোঁ সেয়া। দালি নেমু চেপি অকনমান টেঙা দি বনাইছোঁ।
অ' গৰমত সেই টেঙাকন দিলেহে খাব
অ' ভালে উম নাই নাই এইবোৰ মন নাযায় আৰু মই এতিয়া মাছ মাংস চাং এনেকা আনিলে মোৰ টান লাগে পেটৰ এতিয়া টো অশান্তি হৈ থাকে ন গৰমত সদায় ঠান এনেকুৱা হে বস্তু খাব লাগে।
এই এনেও মই সেই সিহঁতে জানে নহয়, মাংস মইতো একে ট'টেলি মানে এৰিয়ে দিছিলোঁ বহুত। বহুত কেইবছৰমান এৰিলোঁ, সেই দুবছৰমান এৰিলোঁ। তাৰপাছত এতিয়া এতিয়া হেই নাখাওঁ। এতিয়া হেই প্ৰেগনেছি মানে এতিয়া চবেই মানে এতিয়া হেৰি কৰা হ'ল যে
অ' খাব লাগে অকণ।
অ' তাৰপিছত সেই অকমান অকমান মানে তেনেকে অ' অ' ষ্টাৰ্ট কৰিছোঁ আৰু
অ' ব্ৰইলাৰ নাখাবা দেই।
অ' ব্ৰইলাৰ এনেও নাখাওঁ, নচলেই আমাৰ ঘৰত ব্ৰইলাৰটো।
উম। এই মই কওঁ ইহঁতক গৰম এইবিলাক ব্ৰইলাৰ মাংখ না কেতিয়াবা আনে কিন্তু দেই। মই আৰু তাই নাখাওঁ। মানে হেৰি অকমান আমাৰ দুইজনী হেৰি আছে প্ৰব্লেম বিষৰ। ভৰি
আমাৰ নচলে নানেই মানে আমাৰ হেই এয়া লোকেল টো নহ'লে হাঁহটো চলে, হাঁহটো আকৌ বিষৰ কাৰণে
ও, অ' আমাৰ আকৌ আমাৰ ইয়াতো হাঁহ খুব ভাল পায়। কৈছোঁ এইবিলাক হাঁহ এইবিলাক আনিব নালাগে, খুব গৰম হয় নহয় হাঁহটো। আকৌ আমাৰ এওঁক প্ৰেছাৰ আছে যে
হেনেকুৱা মানুহ বৰ বেয়া। এহে একদম আৰু অ' অই ক'ত ওলাইছে গৌ পোৱালি টো ওলাই আহিলে দেখিছিনে।
একদমেই পোৱালিটো বৰ সাংঘাতিক পোৱালিটো। পিহু উঠিলে, এই শুই আছিলে।
অ'
তাৰপিছত উঠিলে। উঠি হে আইচক্ৰীম, আমাৰ নাইদিয়া।
কিয়?
আমাৰ হেৰি অ' উম, আমাৰ খুলিয়ে আছে, পোন্ধৰ তাৰিখৰ পৰাহে দিব আমাক
অ' আমাৰ ইহঁতৰ এক তাৰিখ পৰা দিলে।
অ' আমাৰ মানে সেই দেকে দিয়ে মানে।
অ দেৰিকে হেৰি হয় ন? আকৌ হেৰি হওঁতে কেতিয়া হয়? উম খলোতে কেতিয়া খোলে এক তাৰিখত তেতিয়াহলে পোন্ধৰটা দিনহে পায় আৰু।
পোন্ধৰ টা দিনে অ'
আমাৰ ইহঁতৰ এক তাৰিখৰ পৰা দিছে।
উম চবৰে খঙে উঠে আৰু পোৱালি সোপা আৰু সিহঁতৰ মনটো হেৰি হৈ যায় যে চবে দিয়ে হয় গৰম বন্ধতটো সিহতৰ নিদিয়ে।
নিদিয়ে তাকে আজি মাও কৈ আছে।
হয়।
এই অংগনবাদী কি আৰু একেবাৰে বন্ধই নাপাওঁ সদায় স্কুল যাব লাগে সদায় অংগনবাদী বন্ধ নাই নহয়। হয় হয়।
অ সদায় যায় নেকি?
উ সদায় যায়। কৈছে মোক নিদিয়ে- নিদিয়ে। ইমানদি গৰম বন্ধ নাই নহয়।
অ পোৱালী বিলাকো গৈ থাকে আৰু সদায়
অ গৈ থাকে আমা তাকে মোক ৰাতিপুৱা সুধিছে লৰাহতৰ হেৰি দিলে নে ইহঁতৰ গৰম বন্ধ দিলে মই বোলো অ দিলে কৈছে হেৰি নহয় আমাৰ এই আমাৰ নিদিয়েই দেখোন তাৰপিছত মই বোলো অ আপালোকৰ সদায় যাব লাগিব কৈছে এইবাৰ চি ডি পি অক কব লাগিব বোলে গৰম বন্ধ দিবলে মই বোলো চিডি পিয় গৰম বন্ধ হেই নকৰে নহয়
উম তেওঁ যে কৰি আছে
অ কৰি আছে ইমান গৰম বেয়াও লাগে একেবাৰে ভৰ দুপৰীয়াখন আহি পাইহি চাৰে বা
দুৰো বোলে এ কৈছে নহয় খোজ কাঢ়ি খোজ কাঢ়ি যায় নেকি
খোজ কাঢ়ি যায় আকৌ কেতিয়াবা মইও স্কুটি দি থৈ আহো আৰু এইকেইদিন স্কুটিখন অকন বেয়া হৈ আছে থবগে পোৱা নাই নিজে যায় নিজে আহে আও আৰু কাৰোবাৰ বাইক পালে গুচি আহে অ বেয়া লাগে ঠাণ্ডা দিনত কথা নাই
ঠাণ্ডা দিনত কথা নাই অ
এতিয়া গৰম দিনত তুমি বয়সো হৈছে ন
অ বয়সো হৈছে কিমান মান হ'ল বাও
মাৰ এতিয়া ফিফ টি আ চিক্স নে চেভেন হৈছে আৰু ফিফটি আৰু তিনি বছৰ নে কেইবছৰ আছে নহয় ষাঠি বছৰ তিতাই
তেওঁ আও সেই তিনিবছৰও যথেষ্ট দিয়ক
অ দে খালি দেওবাৰ দিনটোহে আৰু এতিয়া বেছি ষ্ট্ৰিক্ হৈছে মানে কি!
হেৰি এই এনেকুৱা বেলেগ হেৰি চৰি বন্ধও নাপায় ন!
পায়, ঈদৰ সময়তহে বন্ধ পায়, ঈদৰ সময়তহে বন্ধ
অ আপোনালোকৰ আকৌ সেয়া হে সংখ্যাটো বেছি যে সেইফালে।
অ সেইবিলাক আমাৰ মুছলিমৰ হেৰিটো বেছি যে। সেইটো কাৰণে আৰু কেতিয়াবা মাহঁতে মানে হেৰি কৰে।
নিজে নিজে বন্ধ দিব পাৰে ন!
উম মানে নিজে মানে সিত এই মাহঁতৰ এইফালে মুছলিম সেইটো বেছি আও আৰু তাতে ল'ৰা ছোৱালবিলাক নাহে যে। তথাপিও মাহত যায়। এই গৈ পেলাই তাতে হেৰি কৰি পেলাই উম ঘৰ দুৱাৰ চাফ-চিকুণ ফোন কৰি আকৌ গুচি আহেগে অলপ সময় থাকে আৰু এঘন্ট মান থাকি গুচি আহে। চাল নাথাকিল গুছে
নাথাকিলে কিনো কৰিব অ,
সপ্তাহ মান নাহে তেতিয়া ল'ৰা ছোৱালী ঈদৰ সময় যে এসপ্তাহ মান নাহে। মোৰ মাহতৰ স্কুলতো একো বহুত হেৰি ল'ৰা ছোৱালী।
মইো এতিয়া এৰিলো মানে এই দুদিন মানে ঘৰত এই দুদিন বাৰু কাম হৈ আছে কাৰণে। তেতিয়া হয় হেৰি লাগি আছে যেতিয়া কাম নোহোৱা হৈ যাব আকৌ।
তাকে কষ্টও হয় দিয়াচোন ন
ৰাতিপুৱা সেইৰিটাতে আহে আকৌ গাড়ী ছটা চল্লিশত মানে কেতিয়াবা ছটা চল্লিশ নহয়ে ৰাস্তা - ৰাস্তাতটো ভালেই হ'ল কে বাৰু এতিয়ালৈ এয়া আগতে টো সাংঘাতি ৰাস্তা আছিলে আাৰ স্কুটি লৈ - লৈ সেই তেনেকে গম নোপোৱাকে সেনেকে দুমাহ পাৰ কৰিলো স্কুটি নি - নিয়ে।
উম
তাৰ পিছত যেনিবা হেৰি এ তাৰ কেইদিনমানৰ পিছতে। সেই ৰাস্তাটো বনিলে এতিয়া ৰাস্তাটো ভালেই কিন্তু মানে সেই তথাপিতো এই এই ষ্টুডেন্ট বিলাক আকৌ একদম গলিয়ে - গলিয়ে থকা নাই জানো।
অ', - অ',
এইবোৰক সেই উঠাই - উঠাই আনোতে আনোতে একে ঢেৰ চকে টোকে সোমাব লাগে। কে যে সেয়া ৰাস্তা বিলাক মানে বেয়া - বেয়া একদম থঠেকেচনি খাই। খাই - খাই - খাই মানে বেয়াও লাগে নহয় দিয়ক আৰু নিজো বাৰু নিজৰে হয়।
এনেই কষ্ট হেৰি খাব নালাগে দিয়া।
আকৌ উম, ৰাতিপুৱা দৌৰা দৌৰি কিমান বহুত দৌৰা দৌৰি হয় নহয়। এতিয়া ভাবকচোন চাৰে ছটাৰ পৰা তাই উলিওৱা গোটেই ঘৰৰ চোতাল সাৰা ভাত বনোৱা টিফিন বনোৱা ৰেডি কৰা তাইক নিজে ৰেডি হোৱা
উম,
কানি চব ধুই মেলি থৈ যাব লাগে। একদম শান্তি নাই আৰু কষ্ট বহুত আকৌ সেয়া আহি পাই আকৌ অ, অকমান কিন্তু নাবাগৰিলে নহয়েই।
অ, তথাপিও দিয়াচোন তোমাৰ নিজৰ হাত খচটোতো ওলাই আছিলে ধৰা।
এতিয়া ওচৰে পৰে সোমাবও আকৌ এ এনেই গো মাহডাল - মাহডাল কাট পেলাই তাৰ আধাও নাপাম নহয় আকৌ
অ, ৰ'বাচোন তুমি যে এতিয়া - এতিয়া নোযোৱা হ'লা পিছতকৌ ধৰা সেইটো পাবা নে নাপাবা।
হয় তেওলোকে আকৌ দেই তোমাক এতিয়া কিন্তু উলিয়াই দিয়া নাই আমি আমি কেতিয়াও মানে উলিয়াই নিদিও তুমি আৰু যেতিয়াই জইন কৰিব বিচাৰ তাত তেতিয়া মানে মোক মানে সিহ হেৰি ডাইৰেক্টৰ প্ৰিঞ্চিপাল ছাৰহতে মেমহতে মানে বিৰা ভাল প
হম
এতিয়া তেওলোকে নিজে কৈ আছে তুমি আকৌ হেৰি ওলাই গ'লো বুলি আকৌ যে সোমাও। সোমাম হে সেনেকে নাভাবিবা নিজে আহিবা তুমি যে এতিয়া সেই পৰা মেইল এটা কৰিলেই হ'ল বুলি কৈছে নিজে আহি যাবা বুলি কৈছে।
অটো নহয় এতিয়া ভাল পাইছে কাৰণেহে ধৰা
হম।
অ' নহয় সেইটো এটা ভাল তোমাৰ কাৰণে হেৰি আছে দিয়া। তুমি যেতিয়াই ভাবা ধৰা বেবী হৈ যোৱাৰ পিছত বোলে মই এতিয়া
ভাবিছো আৰু নো চাগে ক'ত যাম আৰু কাৰণ দুবছৰটো লাগিবই ন। দুবছৰ মানে দুবছৰ ওচৰটো নোহোৱালৈকে কেনেকৈ গোটেই দিনটোৰ দিনটো এৰি এৰি
সস্তাই কৈছো, অ' আৰু অ হেৰি অ মই কিন্তু ইয়াত টো দেখিছো এই লগত লৈ গৈছে হেই।
হম।
্ৰ উম কিন্তু সেই মে বি মোক দিবও পাৰে মই নাজানো কিন্ত। তথাপিতো সেই বেবীটোৱেতো কষ্ট পাব দিয়ক। চোন ইমান আঠ ঘণ্টা আঠ ঘণ্টা নোৱাৰি নহয়। সেইবোৰ মানে হেৰি নকৰো আৰু। দিয়ক আৰু সেই সেইকেইটা টকা নল'লেও হ'ব আৰু। নালাগে আৰু।
উম।
এতিয়া হেৰি হ'ব দিয়ক ন।
অ' অ' ঠিক আছে দিয়া অ' কৰাগে কাম কেইটা যোৱা।
উম হ'ব দিয়ক বাৰু, উম।